হেল্ল'!
গুড আফ্টাৰনোন
গুড আফ্টাৰ্নুন দাদা গুড আফ্টাৰ্নুন।
কি খবৰ?
আছোঁ ভালে হৈ আছোঁ। আপনি?
আঁ, আছোঁ, আছোঁ। ক'ত আছে এতিয়া?
মই এতিয়া আমাৰ এই ইয়াতে আছো বাজাৰতে আছোঁ। লোকেল মাৰ্কেট। অঁ।
এনেই বাকী খবৰ চবৰ ভালেই ন'?
অঁ, চলিছে আৰু। আপোনাৰ কেনেকুৱা? অঁ, আচ্ছা আচ্ছা। কওক?
পৰিয়ালৰ খবৰ চবৰটো ভালে?
অঁ, পৰিয়ালৰ খবৰ, আছে ভালেই আছে।
আচ্ছা, আচ্ছা। কোন কোন আছে ঘৰত?
পৰিয়ালত মা আছে, দেউতা আছে
আচ্ছা, আচ্ছা।
অঁ, মিছেছ আছে, মোৰ ল'ৰা এটা আছে, সৰু দাদা আছে, দাদাৰ ৱাইফ আছে এইখিনি আৰু উম। হয়, পাতিছে।
আঁ, ঠিকে আছে। মা-দেউতাতো আছে?
আছে, আছে বয়স হ'ল ন'।
ক'লো ফেমিলিটো একেলগে?
হয়, একেলগতে আছে।
অঁ, ঠিকে আছে। আজিৰ দিনত আ একে একেলগে দাদা, সৰু ভাইটি, মা-দেউতাৰ লগত মানে খুব কম নহয়?
কম হয়, হয়। সেইটোৱে আমাৰ, আমাৰ দাদা, বাই বিলাক টো ঠিকেই আছোঁ এতিয়ালৈকে। পিছে এই বোৱাৰীবিলাক কি কৰে।
হয়, হয়। আঁ এডজাষ্ট কৰি চলিব লাগিব। মিলা-প্ৰীতি থাকিলেতো ধৰক সংসাৰ এটাত আয় উন্নতি চবফালেদি হয়। হয় নে নাই? চবে মিলা-মিলিকে চলিলে ভাল। আজিকালি আজিৰ দিনত খুব কম পোৱা যায় একেলগে থকা। আজি বহুত
অ, বহুত কম আছে উম, উম। আমাৰ ইয়াতে আমাৰ ইয়াতে দুটা ফেমিলি আছে এনেকুৱা একলগত।
অঁ, এনেই বাচ্ছাটো ভালে আছে ন'?
আছে, ভালেই আছে।
আচ্ছা, আচ্ছা ঠিকে আছে। এনে
মানুহ না কিবা-কিবি খাই এইটো অলপ হয়, মাজে মাজে অসু অসুস্থ হয়। এইটো আকৌ ব ঠিক হৈ যায়। মেডিচিন-টেডিচিন তোমা দিব দিব নালাগে।
হয়।
লগৰটো অলপ স্কিনৰ সমস্যা আছে। এই গৰমত, গৰমতটো আৰু বেছি হয়, মানে এইবিলাক।
হয়। তাৰমানে বতৰটো বেয়া নহয় অলপ গৰম ঠাণ্ডা গৰম ঠাণ্ডা।
উম, হুম।
সেইকাৰণে অলপ সৰু বাচ্ছা অলপ চাই চিন্তি ৰাখিব লাগিব আপোনালোকে হয়নে নাই।
উম। পিছে আপোনাৰ ফেমিলিত কোন কোন আছে?
আছে মোৰ ফেমিলিত মই আছোঁ মিছেছ আছে ল'ৰা এটা আছে মা আছে। দেউত নাই।
অ', দেউতা
দেউতা ঢুকাইছে আজি মোটামুটি পাঁচ সাত বছৰমান হ'ল।
এ।
এনে পৰিয়ালতো এনে বাকী চব ঠিকেই আছে না পৰিয়ালত?
অহ আছে ঠিকেই আছে।
অঁ'।
আপোনাৰ ল'ৰা।
আৰু কিবা পৰিকল্পনা আছে নেকি মোৰ ল'ৰাৰ বয়স হ'ল দহ ন ন দহ বছৰ হ'ল আৰু কিবা? হয় আছে যায় যায় ক্লাছ থ্ৰীত পঢ়ি আছে। ক্লাছ থ্ৰ্ৰীত পঢ়ি আছে।
অ একজাম চলি আছে নেকি।
হয় পৰীক্ষা চলি আছে হয় পৰীক্ষা চলি আছে। নাই নাই শেষ হোৱা নাই এইটো এইটো মাহতে শেষ হ'ব।
অ।
পিছে আৰু কিবা সৰু বাচ্ছাটোৰ বয়স কিমান দুই আঢ়াই বছৰ ন।
অ তেনেকুৱাই দুই বছৰ তিনমাহ চলি আছে।
কিবা আৰু পৰি পৰিকল্পনা লৈছে নেকি লোৱাৰ কাৰণে।
পৰিকল্পনা ইমান সৰু বাচ্ছ লৈ ই। ইমান গৰমত ক'ত যাম। মই ভাবিছো মই নিজে অকলে যাওঁ নেকি এঠাইত বন্ধু বান্ধৱৰ লগত।
আচ্ছা আচ্ছা বলক তেতিয়াহ'লে পৰিকল্পনা এটা কৰক।
আছে মই। মই চিংগল যাম আৰু বন্ধু বিলাকৰ লগত। ঘৰিব যাব বিচাৰিছো এই আপোনাৰ জুলাই মাহতে।
আচ্ছা আচ্ছা।
এই ব্লেক কাউণ্টিত যাম ভাবিছো।
আচ্ছা আচ্ছা। মই তাৰমানে জুলাইত এটা পৰিকল্পনা কৰিছোঁ। এতিয়া ভগৱানৰ। আল্লাৰ কৃপাত যদি যাব পাৰোঁ নহয় মই অকলে যাম।
অকলে যাব ন।
অকলে মানে লগত হয়তো দুই এজন বন্ধু বান্ধৱ লৈ যাম। অকলে অকলেতো বাহিৰত ভাল নালাগে নহয়।
এই আপনি।
মই যাম অলপ চকুৰ অলপ ডাক্তৰক দেখাব যাম। হয় হয়। এই নেপালৰ, নেপালতে যাম হয়।
অঁ, মও যাব লগা আছিল নেপালত মান, উম। এই মোবাইল আপুনি কিমান এ ৰাতিত সেইটাত মানে শুয়ে ঘোমায়?
মইতো ৰাতি মোটামুটি ধৰক এঘাৰটা কেতিয়াবা বাৰটাও হয়।
অঁ' ম মোবইল বেছি চাই না? অঁ, সেইকাৰণে তোৰ চকু প্ৰব্লেম হৈ আছে। মোৰো চেইম মোৰো তেনেকুৱাই হৈ আছে। এই চকু মানে বিষ হৈ থাকে, লাল হয়। আৰু কিবা কিবি প্ৰব্লেম দেখা দি আছে, মইয়ো ভাবিছো নেপালত এপাক ঘূঢ়ি আহো নেকি।
হয়, নেপাল চুকুৰ। চকুৰ কাৰণে নেপাল ভাল। মোৰ এইফালে ধৰক ছ্বজনবিলাক গৈছিল নহয় নেপালৰ নেপালৰ ট্ৰিটমেণ্টটো। মই গৈছিলোঁ এবাৰ এনেই ফুৰিবৰ কাৰণে গৈছিলোঁ।
অঁ মানে আপুনিটো চিনি পায় ক'ত কি কৰিব লা কৰিব লাগে। অঁ, তেনেহ'লে মোকো লৈ যাব না।
হয় হয়, বলক জুলাই জুলাইৰ প্ৰথম সপ্তাহত যদি যাব পাৰি।
অহ-অহ-অহ' ঠিক আছে ঠিক আছে, মইয়ো যাম তেনেহ'লে। ভাল লাগ ভাল হ'ব মোৰ।
হয় মানে অকলে অকলে ভালো নালাগে না ইমান দূৰ।
হয় হয়, তাত কিবা দেখাত কিবা বস্তু আছে নেকি মানে
এনে দেখাত ধৰক আছে কিছুমান বস্তু আছে কিন্তু মই চ'ব জেগাত যাই পোৱা নাই। মই একবাৰ গৈছিলো এনেই ফুৰিবৰ কাৰণে এই বন্ধু এটাই মানে ডক্টৰত দেখাল তো চকুৰ
হুম হুম।
এই হস্পিটেলতে আছিলোঁ। তাতে ডক্টৰ থক্টৰ দেখাই তাতে আছিলোঁ হোটেলত দুই এদিন। মই এনে বাহিৰত যোৱা নাই কিন্তু আছে মোৰ ভাইটি এটা থাকে তো।
অঁ তাতেই থাকে?
হয় হয় হয়।
অঁ' তালেতো ঠিকেই আছে তেনেহ'লে চিন্তা নাই।
হয়। নাই যাব লাগে মাজে সময়ে অলপ মানে কৰ্মব্যস্ততাৰ মাজতো অলপ ফুৰা ফুৰি ঘূৰা ফুৰা কৰিব লাগে।
নহয় আপোনাক যে এটা কথা কৈ ৰাখো হা' আপনি যিদি যেতিয়াই যাব মানে নেপালত যদি যায় মোক এক ইনেশ্যন
হয়।
ভাবিছো বহুত দিন ধৰি এই চকুৰ ডক্টৰটো ক'ত দেখাম, ক'ত তেনেকুৱা
নিশ্চয়-নিশ্চয়।
খবৰ খবৰ পাই যাব জুলাই মোটামুটি ধৰক প্ৰথম সপ্তাহত মানে ৰেডি হৈ থাকিলে হ'ল খবৰ নি নিশ্চয় পাই যাব মোৰ ফালৰ পৰা
উম
এনে ধৰক বাচ্ছাটোতো সৰু হয়নে
হয় সৰু বাচ্ছা
বতৰতো বেয়া অলপ খোৱা লোৱাত অলপ যত্ন দিব তাৰমানে ধৰক এটা কথা আছে এটা কথা আছে স্বা স্থ্যই মানে পৰম মানে সম্পদ নিজৰ স্বাস্থ্যটো ভাল থাকিলে আপুনি চাৰিওফালে ভাল থাকিব কৰ্ম জীৱনতো ছাকচেছ হ'ব পাৰিব অলপ ঘূৰা ঘূৰি বাহিৰত যাব হয় নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যতন ল'ব লাগিব ক্লাছৰো ঘৰত সৰু বাচ্ছা আছে
খোৱা খোৱা লোৱাও আপোনাৰ আজিকালি চব আৰু বাচ্ছা বিলাকে এই পেকেট চেকেট কিবা কিবি খাই তামাম ভাল পাই না এইবিলাক খাওঁতে আৰু বেমাৰ চেমাৰ হৈ থাকে পেটৰ সমস্যা গেছৰ সমস্যা অ' জ্বৰ হয় আৰু ইমান গৰম আজিকালিতো মানে চবৰে ঘৰতে কিবা পানীৰ ব্যৱস্থা আছে মটৰ চটৰ আছে। আৰু সৰু বাচ্ছা এই পানী পালে মানে একেবাৰে খেলি থাকে পানীত।
হয়। পানীটো একচুৱেলি আমি ঘৰত তাৰমানে যিহেতু গাঁৱত থাকো হয় না
উম হয়।
গাঁৱৰ পানীতো অলপ হ'লেও অলপ পিউৰিফাই হয়। অলপ হ'লেও হয় টাউনৰ ফালৰ পৰা আমাৰ এইফালে অলপ হয় তথাপিও ধৰক পানীতো অলপ মানে ফিল্টাৰ কৰি যদি খাব পাৰো আমি সেইটো বহুত ভাল হ'ব।
উম হম।
ফিল্টাৰ কৰি পানীটো খাব লাগে নহ'লে অলপ অলপ কুহুমীয়া গৰম পানী কৰি সেইটো দিনটো খাব পাৰি হয় হয়। মানে খোৱা লোৱাত অলপ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন দিব লাগিব নিজে নিজে দিব লাগিব আপোনাৰ ঘৰত ফেমিলি আছে যিহেতু সৰু বাচ্ছা আছে মোৰো আছে এইবিলাকৰ প্ৰতি অলপ ধ্যান দিব লাগিব নহ'লে আজি কালিৰ সৰু বাচ্ছাবিলাক তাৰমানে বাহিৰা বস্তু খায় খায় আজি মই খাইছো ৰুটি খাইছো ভাত খোৱা নাই এতিয়াও ভাত খাম। আজি একদম ঘৰত মোৰ নিজে মানে ঘৰত বনোৱা বস্তু চব শাক চবজি। এই কঁঠাল কঁঠাল মাটিকঁঠাল যে আছে মাটি ক‍ঁ ঠালৰ গুটি আছে নহয়
হুম।
সেই মাটিকঁঠালৰ গুটি দি চব্জি তবজি বনাইছে ঘৰত আপোনাৰ মানে বিলাহী বিলাহী যে আছে বিলাহী আছে মই ঘৰতে খাও চব শাক চবজি।
অ। অ বাহিৰতো আজিকালি শাক চবজিও মানে এই কিবা ৰাসায়নিক ৰাসায়নিক চাল ব্যৱহাৰ কৰি বনোৱা হয় না।
হয় বজাৰতো মই মানে হয় বজাৰৰ বস্তুবিলাক মই পাৰিলে মানে নাখাৱে। শাক চবজি মোৰ ঘৰতে চব।
অ তেনেহলেতো ভালেই স্বাস্থ্যৰ প্ৰতি আপুনি বহুত খেয়াল ৰাখে।
হয় হয়।
যত্ন লয় আপুনি স্বাস্থ্য প্ৰতি।
না দৰকাৰ সেইটো সেইটো দৰকাৰ সেইটো চবৰে দৰকাৰ।
উম উম।
চবৰে দৰকাৰ।
আৰু আপুনি মাছ কোনটো খাই ভাল পায়?
মইত মাছ ধৰক সৰু মাছ নদীৰ মাছ। হয় হয় হয়। ঘৰৰ ওচৰত
বিহু বিহু বিহু বিহু কৰে নে নাই বিহু? পিঠা চিটা বনাই না নাই?
বনায় বনায়।
বিহুত কোনটো পিঠা ভাল পাই আপুনি তিল পিঠা না কিবা?
তিলপিঠা এই নাৰিকলৰ লাড়ু।
হয়।
হয় এইবিলাকতো খায় বিহুত।
উম। ঠিকেই আছে। পিছে আপোনাৰ লগত ক আপোনাৰ লগত কথা কৈ বহুত ভাল লাগিল।
হয় হয় ঠিক আছে, থেংক ইউ, আপোনাৰ লগতো কথা পাতি ভাল লাগিল।
হুম
তেতিয়াহ'লে পিছত কেতিয়াবা কথা পাতিম দিয়ক।
হয় হয় দিয়ক দিয়ক।
ঠিক ঠিক। ঠিক আছে হ'ব।
ফল দিব মোৰো ভাল লাগিছে আপোনাৰ লগৰ কথা কৈ হিহি আৰু সেইটো পাহৰি নাযাব হা। এইটো ব ডক্টৰ যিটো যাম উম উম। ঠিক আছে হ'ব দিয়ক আপোনাৰ দিনটো শুভ থাকক।
ঠিক আছে।